কি কৰি আছা খবৰ কাৰনে মই এনে আছো বহি গৰমতে
অ বহুত গৰম পৰিছে ন তাকে ভাত নাই খোৱা ৰবা ভাত বঢ়াইছোহে এই মো দো দোকানৰ পৰা আহি পাইছোঁহে
অ অ তাকে ঘৰত ভাত চাত বনোৱা নাই উঠিছো গা পা ধুই আৰু
অ ভালে গৈছে এতিয়া সোনকালে খুৱাব মোৰ দেৰি হয় দোকানৰ পৰা আহি পাই তোমাৰ এতিয়া গা পা ধুই ললো এতিয়া আকৌ কামত লাগো।
অ অ হয় দিয়া হয় ন দোকানৰ পৰা আহি আকৌ ভাত বনাই গৰম খনত।
অ তাক
সঁচা দেই ত বলো আম বনাই থোৱা হৈছে সেইটো। খাব পৰা নাই গৰমডালৰ কাৰণে আৰু কি হয় মানে মানে বহুত ফলটেজ কম দিছে যে এদিন গৰমৰ কাৰণে।
তাকে আজি গৰমতটো বেছি হৈছে ন?
এই কালিৰ পৰা হৈছে দিয়া এনেকুৱা একদম থাকিব নোৱাৰা গৰম
হয় আক।
তাকেই, বন্ধতো বাঢ়িছাই আৰু অ নহয় ল'ৰা ছোৱালীক হিচাপত।
অ তি ল'ৰা ছোৱালী তোমাৰ ঘৰতে এতিয়া লৰা গম বন্ধ টতিঘলাটো ফুৰিব তোমাৰ যোৱা তেনেকে ভাবা নাই আৰু বাই দুদিনমান বোলো যাই লও কেইদিনমান তাৰ পিছত সে আৰু কি দেখাব লাগিব অল কলৈ যোৱা হয়।
হয় দিয় এতিয়া মানে কৰি আছ মানে মই এনেকে সেই প্ৰায় স্কুলত হেৰি কৰোঁ আৰু টিচাৰ।
জ ন
ৰিচন চিচন কৰো তেনেকে আৰু স মানে এক্সপ্ৰিইঞ্চটো হোৱা নাই, চাকৰি বাকৰি ভবা নাই কিন্তু মানে ইণ্টাৰভিউ ৱা নাই কিন্তু এক্সপিৰিয়েঞ্চটো লাগে যে।
সেইটোৱে সেইটোৱে। তাকি জানা নিজকে নিজৰ বিদ্যা খিনি বেলেগক দিছা ন।
নিজৰ যিখিনি শিক্ষাই আছে সেইখিনি দিব পৰাটো এটা ডাঙৰ বস্তু সেইটো।
হয় হয় এতিয়া আমাৰ নিজৰ ল'ৰাটোকে টিউচন নিদিয়া। এবা নিজে কৰাব পাৰো সেইখিনিয়ে যথেষ্ট আৰু নহয় জানো। নটো নিদিয়াকে বোলো বেলেগক। উম উ নিজেটোন কৰিব পাৰো সেইখিনিয়ে।
তিওচন এ তোমাক
হেল্ল'। হেল্ল' হেল্ল'।
দিগদাৰ আছে ন মাহকত তিছ দিলে কেনেকুৱ নো এসপাহত চল। কিমান পৰে। আহ শুনি আছো।
টক অ ক শুনিছা নে? অ এই তাকে গৰম। খনত বো যাবও মন নাযায় আকৌ ন কলেও নহয় লৰাক লৈ পেলাই এতিয়া বোলো নাযাও। এই গৰমতটো বেছি যে অলপমান হে বৰষুণখওঁ তেতিয়া মানে। ভাল লাগিব আৰু গৈ। এতিয়া নোৱাৰি আৰু গ'লে মানে ক'ত যাম ন ওচৰ আৰু। ৰা পাৰ এনেকে বৰদুৱা গৈ পাইছে নে নাই? হেল্ল'।
কয়ছো।
বৰদুৱা গৈছা নাই?
বৰদুৱা চাই আহিলোগে। বৰদৱা তোমাৰ এই প্ৰজেক্ট
বানাইছে নতুনকৈ গৈছো গৈ। গৈছো নতুনকে বনোৱা প্ৰজেক্ট টো চাবলে ভাল আ ধুনীয়াকে।
উম, পুৰণা খনত গৈছো কিন্তু নতুন আৰু তোমাৰ জুবিন ক্ষেত্ৰ কিমান আছে চাব ইচ্ছা যায়। কিন্তু সেই যাব পাৰা গৰম ভাবো আকৌ। যাম বুলি ভাবো কিন্তু যাব নোৱাৰো। নে লৰা -ছোৱালী
হেয়েটো আমি যে ইহত না চাই ওচৰত থকিব লে মানে চোৱা চাবলৈ সময় নাইকিয়া হয়নে।
মই এবাৰ মানে হলীতে গৈছিলো আৰু সেই বৰদোৱা লৈ তাৰ পিছত ছত যোৱাই নাই তাৰ পিছত হেৰি গলো তিনিচুকীয়া গলো তেনেকে গৈছো আৰু কিন্তু সেয়াই বাৰে -বাৰে গৈছো তাত বে এবাৰ গ'লো আকৌ যোৱাবাৰ গ'লো মৃত্যুঞ্জয় মন্দিৰ কিন্তু মৃত্যুঞ্জয় মন্দিৰ মানে এনেকুৱা ৰ'দত গলো যে গম নাপালো পকা হৈ আছে যে একদম তুমি চেন্দেল মানে খুলি ভৰিয়ে দিব নোৱাৰা একদম জ্বলি আহে জুই জ্বলা নিচিনাকে। হেল্ল' -হেল্ল'।
অ',
অহ, শুনিছা? মৃত্যুজয় গৈ পাইছা নে নাই? মৃত্যুঞ্জয় হেল্ল', মৃত্যুঞ্জয় গৈ পাইছেনে নাই? হেল্ল' মৃত্যুঞ্জয় গৈ পাইছা নে নাই বোলো? হেল্ল', হেল্ল', হেল্ল'- হেল্ল'। অহ, তুমি হেৰি কৰাচোন মুকলিত আহা মই মুকলিতে আছো বাৰু। তোমাৰ ফালৰ পৰাহে নেটৱৰ্কটো ফাটি- ফাটি আহিছে। উম, গৈছনে?
দেখাবহে বহুখিনি বুজিও পোৱা যায় এতিয়া।
আৰু ল'ৰা -ছোৱালীক সেইবোৰ দেখুৱাব লাগে চাইন্স চিটি হওক চাইন্সৰ বস্তু বোৰ আছে নহয় জানো কি -কি আছে প্ৰতেয়েকটো বস্তুৱে পুংখানোপুংখ বাবে, হেল্ল',
হেল্ল',
হেল্ল', অহ, শুনিছো চাইন্স চিটি দেখুৱাব লাগে। এইবোৰ যিকোনো বস্তু দেখুৱাব লাগে আৰু শুনিছানে? হেল্ল', হেল্ল', হেল্ল', হেল্ল', নেটৱকে নাই। পিছত পাতিম দিয়া কাটি দিছো হা, নেটৱৰ্ক নাই।